হেল্ল'।
অঁ, কি কৰিছা?
এনে আছো তুমি?
অঁ, মইয়ো এনেই আছো।
হয় নেকি? অঁ, ভালেই এনেই মোবাইল চলাই আছিলোঁ।
মোবাইল চলাইছিলে। মই আছো এনে। কি চাই আছা মোবাইলত?
এনেই চচিয়েল মিডিয়াত মানে অলপ এইটো- ইনষ্টাগ্ৰামত চালোঁ।
অঁ।
তুমি?
অঁ, মইয়ো নাই, মই এনে আছোঁ।
হয় নেকি? তুমি ছচিয়েল মিডিয়া ব্যৱহাৰ কৰা নে?
অঁ, কৰোঁ।
হয় নেকি? বেছিকে কি ব্যৱহাৰ কৰা চচিয়েল মিডিয়াত?
মইতো ইনষ্টাগ্ৰামে ইউজ কৰোঁ বেছি।
অঁ, আজিকালি মানে চচিয়েল মিডিয়াত সেইবোৰে আৰু। বেছিভাগ ইনষ্টাগ্ৰাম, হোৱাটছএপ, ফেচবুক এইবোৰেই ব্যৱহাৰ- কৰা হৈছে মানুহবোৰে। ছে এনেই ছ'চিয়েল মিডিয়া বেছি ব্যৱহাৰ কৰা ভাল হয়নে বেয়া হয়?
অঁ, ব্যৱহাৰ কৰা- ভালো আছে ভালো হয়, বেয়াও হয় এতিয়া কেনেকে ক'ম আৰু! তুমি যদি ভাল ব্যৱহাৰ কৰা ভাল হয় আৰু- যদি ভালকে ব্যৱহাৰ নকৰা এনিটাইম সেইটোৱে ইউজ কৰি থাকা, সেইটো বেয়া হয় আৰু।
উম, তোমাৰ মতে মানে মানে ছ'চিয়েল মিডিয়া ভালো হয়, বেয়াও হয় ন?
অঁ, এইটো মানে তোমাৰ মানে নিজৰ ওপৰত ডি- পেণ্ড কৰিব আৰু। তুমি যদি বেয়া ব্যৱহাৰ কৰা- চ'চিয়েল মিডিয়াটোতো বেয়া হ'ব।
অ', মানে নিজে কেনেকোৱা ব্যৱহাৰ কৰা যায় তাৰে ওপৰত ন, ঠিকেই ক'লা তুমি। এটোতো নিজৰ ওপৰতে হয়, ঠিকেই ক'লা। এনে মই চছিয়েল মিডিয়া ব্যৱহাৰ কৰা বেয়া বুলি নাভাবোঁ‌, আৰু এনিটাইম চছি ছিয়েল মিডিয়াতে লাগি থকা এইটো ভালো নহয়, তুমি কিবা সেইটো আমাক আমাৰ স্বাস্থ্যৰ কাৰণে বেয়া হয়, আমাৰ চকুৰ কাৰণে বেয়া হয়। আৰু আনহাতে মানে চ'চিয়েল মিডিয়াৰ বিভিন্ন ধৰণৰ বস্তুবোৰ দেখুওৱা যায় নহয়। সেইবোৰ মানে চাই চাই থাকিলে মানে ব্ৰেইনটো অলপ সেইটো হয়। গৰম হৈ থাকে চচিয়েল মিডিয়া বেছি ব্যৱহাৰ কৰিলে আৰু সেইটোৱে।
অ'।
ভালো ক'ব নোৱাৰি বেলেগ বেয়াও ক'ব নোৱাৰি আৰু তুমি কোৱা মতে ঠিকেই, তুমি
আ।
আৰু চ-ছচিয়েল মিডিয়াতো আজিকালি মানে চব মানুহৰ প্ৰয়োজনেই হৈ গৈছে।
প্ৰয়োজনে হৈছে অ', চচিয়েল মিডিয়াৰ পৰাই আমি মানে বহুত নজনা কথাবোৰ জানিব পাৰোঁ‌।
নজনা উম, বস্তুবোৰ দেখিব পাৰোঁ‌।
অ', দেখিব পাৰোঁ‌, তেনেকে আজিকালি আহ নিউ নিউ ৰেচিপিবোৰ, খোৱা বস্তু বনোৱা কেনেকে বনাই।
অ', কেনেকে বনাই, কেনেকোৱা মানে কি হয়।
টো কালচাৰ টো বেলেগ বেলেগ ন, ত' কালচাৰৰ অনুযায়ী চবে মানে অ', হেৰি খানাতোও বে-বেলেগ বেলেগ খাই। ত' সেন-সেনেকে গম পাওঁ‌ যে সিহঁতে কেনেকে টাইপ খায়। কি খাই ত' সেইটোও আমি ঘৰত মানে অ', ট্ৰাই কৰিব পাৰোঁ‌ আৰু। অ'।
উম, ঠিকেই ক'লা, সেইবোৰ ট্ৰাই কেনেকে বনাই, কি খাই মানে কি ড্ৰেছ পিন্ধিকে ভাল পায়। অ', কেনেকোৱা মানে সিহঁতৰ মানে ঘৰ সেনেকোৱা ঘৰৰ পৰি যিতি মানে সিহঁতে মানে কি কেনেকোৱা জেগাত থাকে, লোকেশ্যন দিব পাৰে। লোকেশ্যনবোৰ চাব পাৰে, আৰু উম, অনলাইন পেমেণ্টটো কৰিব পাৰি, আজি-আজিকালি অনলাইনৰ কাৰণে। মানে বিভিন্ন ধৰণৰ
সেইকেইটা, সেইবোৰ সুবিধা হৈছে আৰু।
অ', মানে ছ'চিয়েল মিডিয়াত, কিছুমানক হেল্প লাগিলে ছ'চিয়েল ছ'চিয়েল মিডিয়াৰ দ্বাৰা ক মানুহক কয় এনেকুৱা প্ৰব্লেম হৈছে। অলপ সেইটো কৰক সহায় কৰক, তেনেকুৱা তেনেকুৱাতো বহুত পইচা উঠে।
উম। আৰু এটা বস্তু, এটা বস্তু মানে আহ দু, আমি কিছুমান জাগাত ফুৰিব নোৱাৰো ন, সেইবিলাক জাগাতো আমি চচিয়েল মিডিয়াতে চাই ল'ব পাৰোঁ‌। কেনেকে হয়, সেইটো জাগাতটো গম পাওঁ‌ আৰু কেনেকে টাইপ। নুফুৰিলেও মানে দেখা পাই যাওঁ আৰু এতে।
দেখা পাই যাওঁ আৰু কেনেকুৱা জেগা, কেনে-কেনেকুৱা ধৰণৰ। জেগা ভালে নে বেয়া অ' ঠিকে ক'লা তুমি আমি দেশ-বিদেশ ৰ মানে খবৰবোৰ পাওঁ ঘৰত বহি, বহি
এইখিনি ওচৰে-পাঁজেৰে ঘুৰিব পাৰিলোঁ আৰু কিন্তু দূৰত ঘুৰিব নোৱাৰিলে সেইটো আমি চাই লব পাৰোঁ যে কেনেকে ক'ত কি
অ',
হেল্ল'